শুনিছো কোৱা।
কি কৰি আছা?
এনেই আছোঁ বহি, তুমি কি কৰিছা?
মই এনেই বহি আছো পিছে খবৰ পাতি কোৱা কেনেকুৱা?
খবৰ পাতি ভালেই, তোমাৰ?
মোৰ ভালেই দিয়া ত পিছে কিবা খালা নে?
উম খালো, তুমি খালা?
মই খাই লৈ আহি এনে বোলো অলপ বহো গৰম দি আছে। মানে বতাহ গছৰ তলত বহি আছো অলপ ভাবিলো কলে কৰো।
হয় হয় হয়। হয় হয় এতিয়াতো বিহুৰ বতৰ চলিছে বিহু কেনেকুৱা গ'ল তোমাৰ তোমালোকৰ ফালে।
বিহু বিহু বুলিবলে হ'লে এতিয়া ধৰি লোৱা আমাৰ বিহু এনেকুৱা হৈ পৰিছে ইয়াতে বিহুত আমাৰ ধৰি লোৱা কবলৈ গলে হলে এ বিহুত আমি মানুহ বিলাকে আজিকালি বিহু চাবই নোখোজে আগৰ মানুহ বিলাকে চাইছিলো এতিয়া ল'ৰা ছোৱালী বিলাকৰ বিহু মানে হৈছে এনে কোৱা তেওঁলোকে চাব নোখোজে কাৰণ বিহুত এতিয়া তেওঁলোকক যদি এখন মঞ্চ বনাই দিয়া ধৰি ললা তেওঁলোকক তাতে উঠি কিনে গান মাৰিব গায়কে তেতিয়া তেওঁলোকে নাচিব। আগৰ দিনৰ বিহুতো এনেকুৱা নাছিল আগৰ দিনৰ বিহু আছিল ধৰি লোৱা গ-গছৰ নাহৰ গছ গছৰ তলত বিভিন্ন ধৰণৰ নৈৰ পাৰত এনেকুৱা বিহু আছিল আগৰ দিনত এতিয়াৰ বিহুতো এইবিলাক নহয় এতিয়াৰ বিহু হৈছে মঞ্চৰ ওপৰত তুমি কি ক'ব বিচাৰা
হয় হয় তুমি ঠিকে কৈছা। যেতিয়া আগতে আগৰ বহাগ বিহু বিলাক এনেকুৱা আছিল যে সকলোৱে নৈ নৈৰ লৈ গৰু লৈ যাব যাই তাত ককা আইতা সকলৰ লগত গৰুও গা ধুৱাব আমাৰ নদীত এইবিলাক আছিলে, কিন্তু এতিয়া ইয়াৰ নামত এটা এনেকুৱা আহি চলি আছে যে বিহুত টো ওপৰলৈ নহয় বিহু সংস্কৃতিৰ তললৈ নমাই লৈ যাই আছে কাৰণ কিয়া এতিয়া এনেকুৱা হৈছে যে মটৰৰে গা ধুৱাব গৰু বা এখন বিহু বিহু বুলি ক'বলৈ গ'লে হলে এখন আমি যেতিয়া একেলগে লগে ভাগে বা বিহু মাৰিবলৈ যাও হুঁচৰি মাৰিবলৈ যাও সেইবিলাক নোহোৱা হৈ গৈছে ইয়াৰ নম্বৰত এটা অপসংস্কৃতি চলি আছে যে ডি জে চাউন্ডবক্স এইবিলাক চলি আছে কাৰণ এইবিলাক এইবিলাক টো এটা বহুত ভুল কথা কাৰণ কি আমাৰ সংস্কৃতি আমি নিজে ৰক্ষা কৰিব লাগিব। এই এখন এখন মঞ্চ দি তাক ডিজে চাউন বজাই সেইটো বিহু সংস্কৃতিৰ ৰক্ষ ক্ষা নহয় কাৰণ আমি সকলো সংস্কৃতি ৰক্ষা কৰিব লাগিব কাৰণ আমাৰ উৎসৱ প্ৰধান উৎসৱেই হৈছে বিহু যদি আমি সেই সংস্কৃতিটো ৰক্ষা নকৰো, তেতিয়া আমাৰ কেনেকুৱা হ'ব আমি যদি ক'বলৈ যাওঁ আৰু কিছু বছৰ পিছত এনেকুৱা হ'ব, নতুন প্ৰজন্মই ঢোল কি বস্তু পেপা কি গগনা কি বস্তু এইবিলাক চিনিয়ে নোপোৱা হব এই এতিয়া যেনেকৈ কিছুমান বস্তু মিউজিয়ামত ৰখা হয় তেনেকৈ এ সেইবিলাক বস্তু মিউজিয়ামত ৰাখিব লগা হ'ব তেতিয়া ল'ৰা -ছোৱালীয়ে ক'ব এইটো কি বা তাত লিখাই থাকিব এই টো ঢোল এনেকৈ দেখা থাকিব তেওঁলোকে মাক- দেউতাক সুধিব যে এইটো কি তেতিয়া ঢোল বুলি কব তেওঁলোকে গমেই নাপ ক'ব এইটো কি বস্তু ঢোল মিউজিয়ামত ৰাখিব লগা হ'ব কিন্তু সেই সংস্কৃতিক আমি তললৈ যাবলৈ নিদিও ওপৰলৈ উঠাই আনিব লাগিব যি এখন মঞ্চত দি ডিজে -ডিজে বজাই এইবিলাক উত্তাল কৰা হয় তাতকে - তাটছেকে যদি আমি এ ঢোল বজাই নাচনী বা চা -দুই -চাৰিজন গাঁৱৰ লগ হৈ কিছু হুঁচৰি এটা গাও তেতিয়া আমাৰ সংস্কৃতি ৰক্ষা হ'ব বুলি মই ভাবো ইয়াৰ ওপৰত তুমি কি ক'বা?
হয় -হয় তুমি ঠিকে কৈছা ধৰি লোৱা এতিয়াৰ বিহু হৈছে মঞ্চৰউপৰত বিভিন্ন ধৰণৰ বস্ক বজাই বিভিন্ন ধৰণৰ গান লগাই সেইবিলাক বিহু নহয় আচলকতে আগৰ দিনৰ বিহু আছিল মানুহৰ ঘৰে- ঘৰে আহি বা ধৰি লোৱা বিভিন্ন ধৰণৰ ঢোল, পেঁপা, খোল, গগনা আদি বা বিভিন্ন তাল বজাই তেওঁলোক নাচনী সকলে নাচিছিল সেইবিলাক বিহু আছিল এতিয়াৰ বিহু বিলাক হৈ গৈছে এনেকুৱা মঞ্চৰ ওপৰত কবলৈ গলে হলে আমি নিজকে লাজ পাব লাগে কাৰণ আমি অসমীয়া ল'ৰা হিচাপে বা অসমীয়া ছোৱালী হিচাপে বিহুটো হৈছে আমাৰ হিয়াৰ অ, হিয়াৰ মানে প্ৰাণৰ সেই আমাৰ ক'বলৈ গ'লে প্ৰাণৰ অন্তৰত আছে কাৰণ বিহুটো আমি অসমীয়া হিচাপে তুমি ক'বলৈ গ'লে হতেন মানে বিহুটো তুমি ক'বলৈ গ'লে হতেন মানে তোমাৰ বিভিন্ন ধৰণৰ কথা আছে এনেকুৱা য'ত আমি এতিয়া ধৰি লোৱা আজিকালিৰ ল'ৰা- ছোৱালীবিলাকে নাজানেই তেওঁলোকে বিহুৰ বিষয়ে কেনে কোৱা বিহু কি তেওঁলোকে নাজানে আচলতে সেইবিলাক আমি তেওঁলোকক শিকাব লাগিব কাৰণ ধৰি লোৱা আমি বিহুতো কেতিয়াও তল পৰিবলৈ দিব নোৱাৰো কাৰণ সেইটো আমাৰ অসম আমাৰ অসমীয়াৰ সেই মানে চিনাক্ত সেইটো।
হয়- হয়-হয় -হয়। তুমি ঠিকে কৈছা আগৰ বিহু মানুহে লিৰা লাৰু, পিঠা বনইছিল কিবা বনাইছিল আজিকালি সেই বিলাক নোহোৱা হৈছে কাৰণ ইয়ে লাৰু, পিঠা লাগিলে বজাৰৰ পৰা কিনি আনিব এইটো এটা অপনিয়ম চলি আছে বিহুৰ ওপৰত। আৰু আমি চাবলৈ গ'লে বহাগ বিহুতো বাদ দি যদি আমি কাতি বিহুতো চাবলৈ যাওঁ কাতি বিহুৰ সময়ত মানুহ কঙালী হৈ যায় যাৰ ভঁৰালত ধান নাথাকে কিন্তু মানুহ এনেকুৱা হৈ গৈছে যে খেতি নকৰে লাগে কষ্টত থাকিব কষ্ট- কষ্ট কৰিব নোখোজে। কিন্তু আমাৰ কিন্তু আমাৰ যি যিটো আমাৰ মাঘ বিহু চলি আছে সেইটো আমাৰ মাঘ বিহুটো ঠিকেই চলি আছে কি আমি উপভোগ কৰিব জানো বা কষ্ট কৰি বা সংস্কৃতি ৰক্ষা কৰিবলৈ নাজানো আমি আজিকালি দেখা পোৱা গৈছে বহাগ বিহুৰ বা মাঘ বিহুৰ ক্ষেত্ৰত যদি মাঘ বিহুৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ আজিকালি মানুহে মেজি মেজি এক গোটেই গাঁওখন লগ হৈ এটা মেজি নবনায় কাৰণ কিয় এনেকুৱা হৈ গৈছে যে আমি কিনিব পাওঁ সেই বস্তুটো কিনি আনি এচু এটা কণাত এচুকত সেই মেজিটো পোৱাই ৰাতিপুৱাই উঠি নটা, দচটা বজাত জ্বলাই দিব কিন্তু সেনেকুৱা নহয় আমি যদি গোটেই খিনি লগ হৈ ফেলে একেলগে গাঁও এখনত এটা বা দুটা মেজি বনাওঁ সকলোৱে একেলগে মেজি জ্বলাওঁ তেতিয়া আমাৰ আনন্দ টো আনন্দতও পালো আৰু আমি দুই, এজনক শিকাব পাৰিলোঁ বা নতুন প্ৰজন্মক ক'ব পাৰিলো যি -যি ল'ৰা -ছোৱালী নতুনকৈ জন্ম হৈছে তেওঁলোকেও জানিব বা বস্তুটো এনেকৈ কৰা হয় বা আগতে মানুহ বিলাকে আকালগে নাৰা কাটিছিলে কিবা কৰিছিলে সেইবিলাক নোহোৱা গৈছে কিন্তু সক সকলোবোৰ নকৰি মানুহে কিন্তু সেই লগ ভাতৰ দিনা উপভোগটো ঠিকেই কৰিছে মাছে- মঙহে সেইটো উপভোগ ঠিকেই কৰিছে কিন্তু যিটো আমাৰ সংস্কৃতিৰ ৰক্ষা সেইটোৰ ক্ষেত্ৰত একদম পুৰা তললৈ বিহুটো নমাই আছে বুলি মই ভাবো।
হয় -হয় তুমি ঠিকে কৈছা যেনেকে ধৰি লোৱা মাংগৰ বিহু ক'বলৈ গ'লে আমি সকলোৱে মিলি এসাঁজ আমি খাব লাগে। গাঁৱৰ মানুহ বা হওক আমাৰ ঘৰৰ মানুহে সকলোৱে মিলি এসাঁজ আমি লগ ভাত খাওঁ বুলি কওঁ। সেইবিলাক আমি খাওঁ কিন্তু আমি যেনে ধৰি লোৱা আতয়া আমি গা ধুই উৰুকাৰ ৰাতি লগ ভাত খাই কিনে আমি পিছদিনা যেতিয়া শুই উঠি উঠো উঠি গা ধুই আমি মেজিৰ ওচৰত যাওঁ বিভিন্ন ধৰণৰ ধৰি লও আমি এতিয়া মেজিতটো আমি বনাবলৈ হলে গাঁৱৰ মানুহ সকলে একে বনাব লাগে। কিন্তু এতিয়া সেইটো নোহোৱা হৈ গৈছে ধৰি লওক বিভিন্ন ধৰণৰ লোক আহে বা ধৰি লও আমাৰ যোনটো দাদা বাইদেউ বা সেইবিলাক আছে ল এতিয়া তেওঁলোকে চহৰত থাকে চহৰ পৰা আহে আহি কিনে তেওঁলোকৰ সেইবিলাক নাজনা হৈ গৈছে। আ সেইবিলাক কথা তেওঁলোকক ক'ব লাগিব কাৰণ ধৰি লোৱা তেলোকে যদি আমি অসমীয়াৰ টো নবনায়, মেজি চেজি বিলাক নবনাই তেওঁলোকে কি হব ভৱিষ্যত কি হব সেইটো আমি আৰু ধৰি লোৱা আমি ক'বলৈ গ'লে আমাৰ যেতিয়া বিহু আহে মানুহ বিলাকৰ এনেকুৱা হয় কৰিছে যাতে মানুহ বিলাকে ডাৱৰ দাাৱৰি হৈ পৰে। কাৰণ তেওঁলোকৰ লাৰু পিঠা বিভিন্ন ধৰণৰ আদি বস্তু বনাব লাগে তাৰে ওপৰত তুমি কি ক'ব বিচৰা?
আগৰ আগৰ এতিয়াৰ মানুহতো সেই তেনেকুৱা ধৰা ধৰি নহয় কাৰণ আগৰ মানুহে সেই বিহু বিহু আগৰ মানুহৰে গাত লাগিছিলে। এতিয়াৰ মানুহতো বস্তু এটা পিঠা লাগিছে বজাৰৰ পৰা কিনি আনিব তেনেকুৱা হৈ পৰিছে। আমি সং স্কৃতিৰ ক্ষেত্ৰত বাহিৰৰ সংস্কৃতি আকোৱালি লৈছো, হয় আমি আকোৱাল ল'ব লাগিব কিছুমান বস্তু কিন্তু এনেকুৱা নহয় যে আমি নিজৰ সং ষ্কূতিক বাদ দিম, আমি নিজৰ সংস্কৃতিক নিজে ভাল পাব লাগিব ভাল পাই কিনে আমি বেলেগ এখন সেহত যাতে দেখুৱাব পাৰো যে, আমাৰ সংস্কৃতিটো এনেক কোৱা আজিকালি মানুহে ধুতি পিন্ধা ধুতি পিন্ধা দেখিছা নেকি যিটো আমাৰ বিহুত সং ষ্কূতি আজিকালি মানুহে লং পেন্ট পিন্ধিব, চাৰ্ট পিন্ধিব এইবিলাক মাৰি বিহু ডেন্স কৰিব বা ডিজে বজাব সেইবিলাক বিহু সংস্কৃতি নহয়। এইবিলাক এটা অপকৰ্ম চলি আছ আছে বিহুৰ নামত, ইয়াৰ- ইয়াৰ কাৰণে আমি মানুহ সজাগ হোৱা উচিত কাৰণ আমি মানুহে যদি সজাগ নহওঁ আমি মানুহে সকলো বিলাক কৰি আছো, এই অপসংস্কৃতিটো আমি দূৰ কৰিব লাগিব। আৰু যাতে আমি নতুন প্ৰজন্মক এই অপসংস্কৃতিটোৰ ফালে ঠেলি দিব নোৱাৰো তাৰ বাবে আমি নিজে সজাগ হোৱাটো উচিত যাতে চিনাকি কৰি দিব পাৰো, তাৰ বাবে আমিও ঢোল বজাব লাগিব বা আমিও বিহু চিবলৈ যাব লাগিব, মেজি বনাব লাগিব তেতিয়ে আমি চিনাকি কৰিবলৈ দিম কৰি দিব পাৰিম বা এই টো এনেকে নহয় এনেকেহে তেনেকুৱা কৰিব লাগিব।
হয় হয়- হয় তুমি ঠিকে কৈছা ধৰি লোৱা এতিয়া ল'ৰা ছোৱালী বিলাক আমি নাজানে তেওঁলোকক শিকাব লাগিব কাৰণ ঢোল বজাবলৈ খোল বজাব বিভিন্ন ধৰণৰ বস্তু বজাবলৈ শিকিব লাগিব কাৰণ তেওঁলোকে যদি সেইবিলাক বস্তু নিশিকে পিছত আমি- আমি নোহোৱা হৈ যোৱাৰ পিছত তেওঁলোকে কি জানিব কাৰণ তেওঁলোকে অসমীয়াৰ একো একতাই নাজানিব আমাৰ অসমীয়া যোনে আগৰ মানুহৰ মিল আছিল একেলগে থকা একেলগে কাম বিভিন্ন ধৰণৰ কাম কৰোৱা বিহুৰ আগতে একেলগে লাৰু পিঠা
বনোৱা সেইবিলাক নোহোৱা হৈ পৰিব কাৰণ পিছলৈকে, সেইবিলাক আমি এতিয়া তে তেওঁলোকক কৈ যাব লাগিব বা শিকাই থৈ যাব লাগিব বিভিন্ন ধৰণৰ কথাওঁ। ধৰি লোৱা বিহু হ'লে আমাৰ এতিয়া বিহু আমিতো আমি বিহু ক'বলৈ গ'লে তুমি এনে পিছত কোনটো বিহু বেছি ভাল পোৱা?
মই বিহে বহাগ বিহু বেছি ভাল পাওঁ, তুমি?
হয়। মওঁ এনে বহাগ বিহুতো তুমি যেনেকে ক'লা বহাগ বিহু বেছিকে ভাল লাগে মোৰো ভাল লাগে বহাগ বিহু আমাৰ চবৰে-চবৰে উৎসৱ এটা হয় আৰু চবৰে অসমীয়া হিচাপ আমি বিভিন্ন ধৰণৰ বিহু উৎসৱটো বুলি ক'বলৈ গ'লে আমাৰ অসমত ডাঙৰ উৎসৱ বিহু উৎসৱ যেনেকৈ বাহিৰতো আছে সেনেকে আমাৰ বাহিৰত বেলেগ উৎসৱ ডাঙৰ আমাৰ অসমত ধৰিলে বিহুটো ডাঙৰ চবে জানে মানে সেইটো, বিহুত ধৰি লওঁ আমি ধৰি লোৱা বিভিন্ন ধৰণৰ পৰা মানুহ আহে আমাৰ যোনবিলাক মানুহে ধৰি লোৱা নাজনা কথা জানিব খোজ খোজে আমাৰ বিহুত আমাৰ অসমত আহি অসমত আহি কিনে বিভিন্ন ধৰণৰ দেখিবলৈ-দেখিবলৈ বহুত বস্তু দেখা পোৱা যায় ধৰি লোৱা নাচ গান আদি বহুত বস্তু দেখিবলৈ পোৱা যায়, তেওঁলোকে আহি ভাল পায় কাৰণ আমি সেইটো বস্তু আমি মাৰা খেদি মাৰা মানে ধৰি লোৱা তোমাৰ যেনে আমি টো বস্তু নোহোৱা কৰিব পেলাব নালাগে কাৰণ তেতিয়া আৰু আৰু আমাৰ ল'ৰা ছোৱালী শিকাই থৈ গ'লে তেওঁলোকে আৰু বাহিৰৰ পৰা মানুহ আহিব চাবলৈ। আগতেও তুমি কি ক'বা
হয়, হয় আমি যিবিলাক বাহিৰৰ পৰা পৰ্যটক আহিব ধৰি লোৱা অসমত বিহু উৎসৱ বহুত ডাঙৰ উৎসৱ সেই উৎসৱ সেই উৎসৱটো আমি সংস্কৃতিটো আমি ভালদৰে ৰক্ষা কৰিব লাগিব। বা তেওঁলোকক আমি চিনাকি কৰি দিব লাগিব ঢোল কোনটো, পেঁপা কোনটো বা গগনা কোনটো এইবিলাক আমি চিনাকি কৰাই দিব লাগিব। যদি আমি নিজে নবজাওঁ- নৱজাওঁ তেতিয়া তেওঁলোকে কি শিকিব ইয়াৰ লগতে আমি অকলে- অকলে ঢোল বজাব যোৱাওঁ নহয়, আমি যাতে দুই চাৰিজনক শিকাইওঁ দিলো বজালোওঁ হুঁচৰি এটাও মাৰিলো তেতিয়াহে সংস্কৃতি ৰক্ষা হ'ব, আমি যদি অকলেই অকলে এইবিলাক বাহিৰৰ সংস্কৃতি বিলাক যদি ৰক্ষা কৰি থাকো নিজৰ সংস্কৃতিটো যদি পাহৰি যাওঁ তেতিয়াতো নহ'ব আমি নিজৰ হয় বাহিৰৰ সংস্কৃতিও আমি শেষ কৰিব লাগিব। তেওঁলোককো শ্ৰদ্ধা জনাব লাগিব কিন্তু এই এইটো নহয় যে আমাৰ নিজৰ সংস্কৃতিক আমি নিন্দা কৰি বেলেগৰ সংস্কৃতিক শ্ৰদ্ধা কৰিম এইটো কেতিয়াও হ'ব নোৱাৰে।
হয়, হয় তুমি ঠিকে কৈছা? আৰু কাৰণ চাবা আমি বেলেগৰ সংস্কৃতিক শ্ৰদ্ধা কৰিলে নহব নিজৰ সংস্কৃতিও শ্ৰদ্ধা কৰিব লাগিব নিজৰ সংস্কৃতিৰ কথাও জানিব লাগিব আৰু বা দুই চাৰিজন মানুহ শিকাই থৈও যাব লাগিব আজিকালি লৰা বিলাকক তেওঁলোকে নহ'লে কেনেকে কৰিব, কোৱাচোন তুমি পিছে
হয়, হয় আমি নতুন প্ৰজন্মক উঠি অহা প্ৰজন্মক শিকাব লাগিব যে আমি বিহুতো এনেক কৈ নহয় এখন মঞ্চ দিলেই যে বিহু নহয় সেইটো আমি শিকাব লাগিব। কাৰণ তাত বিভিন্ন নি নীতি নিয়ম পালন কৰা হয়। সেইটো বস্তু আমি শিকাই থৈ যাব লাগিব। কাৰণ এটা ডি জে বক্স বা চাউন সেইবিলাকেৰে এখন বিহু নচলে। কাৰণ, তাত বিভিন্ন ধৰণৰ বস্তু লাগিব হয় আমাক চাউন্ড বক্স এইবিলাক লাগিব কিন্তু তাৰ আগত আমাক লাগিব কি আমাক ঢোল, পেঁপা এইবিলাক লাগিব আৰু এইবিলাক তললৈ অপসংস্কৃতিলৈ ৰূপান্তৰ কৰাৰ মেইন মানুহজন মানুহ বস্তুটোৱেই হৈছে মানুহ।
হয়, হয়, হয় হয় ঠিকে কৈছা তুমি কথা পাতি দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল।
তোমাৰ লগতো ভাল লাগিল পিছলৈ কথা পাতিবলৈ চেষ্টা কৰিম।
হয়, হয় দিয়া দিয়া ধন্যবাদ।